হেল্ল'।
হেল্ল'।
অ, শুনিছা?
উম, কি কৰিছা?
এনেই আছো। তোমালে ফোনটো লগালো প্ৰথমতে নালাগিল। হেৰি
অ, এইফালে টাৱাৰৰ প্ৰব্লেম হৈ আছে অ,
উম,
নেটৱৰ্ক নাথাকে মাজে মাজে। উম
অঁ অ হেল্ল'
উ
হেল্ল'
অউ
তুমি এইফালে শংকৰদেৱ কলাক্ষেত্ৰ আহিছা নাই?
উম হু নাই যোৱা নহয়।
তাতো বৰ ধুনীয়া ধুনীয়া আছিল জানা চাবলৈ। কলাক্ষেত্ৰত যে এই ভূপেন হাজৰিকা।
অঁ
ভূপেন হাজৰিকাৰ এনেকুৱা তাৰমানে আগৰ যিখিনি বস্তু। বিচনা কাপোৰ। তেওঁৰ মানে কিবা হাৰমনিয়াম সেইবিলাক চব সংৰক্ষ- ক্ষণ কৰি থৈছে তাত। আৰু শংকৰদেৱৰ বস্তু বিলাকো আছে।
শংকৰদেৱৰ।
উম
দুইটা একেলগে আছে নি?
অ নাই ভূপেন হাজৰিকা যেন- কিন্তু অলপ বেলেগ কে তাকে বেলেগ এটা চাইড কে বনাই থোৱা আছে।
অ
হয়টো কলাক্ষেত্ৰতো একে শংকৰদেৱ কলাক্ষেত্ৰ ন।
উম কোনফালে আছে টো কলাক্ষেত্ৰ।
খানাপাৰা অলপ ওচৰে পাজৰে আছে।
অ অঁ
আৰু ছাইন্স মিউজিয়াম গৈছা।
এই পল্টন বজাৰ ফালে।
নহয় চাইন্স মিউজিয়াম খানাপাৰাত আছে।
খানাপাৰতে আছে নি।
অ তাতটো বহুত। তাতে এনেকুৱা চাইঞ্চৰ বস্তু বিলাক চাব পাৰি।
উম উম
ক আগতে- মাহীহঁতৰ লগত তালৈ যোৱা হয়।
কি কি বস্তু থাকে মানে?
উ চাইঞ্জ মিউজিয়ামত।
অঁ
এটা মানে চাইন্সৰ ৰিলেটেড বস্তু বিলাক থাকে।
উম
তামানে তুমি আহিলে মতে মই লৈ যাম তেতিয়া চাবা দিয়া।
উম উম উম উম।
তাত অলপ পাৰ্কৰ টাইপো আছে ল'ৰা ছোৱালীয়ে খেলিব পৰা।
উম
আৰু লগতে মানে এনেকুৱা এই হেৰি বিলাক বুলি কয় যে। হেল্ল'
অহঁ
মানে এই- আগৰ বস্তু বিলাক তেনেকে হেৰি যে কংকাল। সেইবিলাকো লগাই থোৱা থাকিব, তাৰ- তনছিল এনেকুৱা প্লেন চ্লেন এইবিলাক বনাই থৈ থাকে আগৰ যে - জীৱ জন্তুবিলাক যোনবিলাক বিলুপ্ত হৈ গল।
অহঁ
সেইবিলাকৰ ছবি বনাই বনাই থোৱা থাকে। তাৰ পিছত এইবিলাক কে- দৰে চব সাপ চাফ ভেকুলী- এইবিলাক চব মানে ডাঙৰ ডাঙৰকে বনাই থোৱা থাকে।
উম উম।
আৰু তাত তাতো ধুনীয়া বহিব পৰা জেগা আছে। আৰু ঢেৰ কিবা কিবি আছে মই ইমান পাহৰিলোঁ মই ডাঙৰ। তাৰ মানে বহুত বছৰ হল মই যোৱা নাই তাৰপিছত।
অহ
শুনিছা কি?
বহুত সৰুতে যোৱা।
অহ সৰুতে বেছিমান যোৱা হয়।
উম
এনেই হেৰিত-
তোমালোকে এইবিলাক, তোমালোকতো সেইবিলাক মেডিকেল লাইনৰ মানুহ। ত সেইবিলাকত সেইবিলাক বস্তুও থাকে।
আৰু আমি কেতিয়াবা মানে মাহী হেতৰ ঘৰত থাকোঁতে ডাইৰেক্ট ভি- তৰ খিনিতো আমি দেখি পাইছো ন কিন্তু বাহিৰৰ জেগা খিনিও মানে বহুত ধুনীয়া গোটেই গছ- গছনিৰে গৈ একদম চব থকা হাঁ। সেইকাৰণে আমি যে হেৰিও- কৰা হয় অকল কেতিয়াবা গৈ মানে, সেই গছ গছনি- গছনি খিনি ওচৰত ৰখি মা।।। নে ভিতৰত সেইটো নোচোৱাও হয়
উম উম
মই নোযোৱা নহয় হা। হেল্ল' মই হেৰিয়ত গৈছিলোঁ। এই যে লকডাউনৰ অলপ ওচৰে পাজৰে-
উম
তেতিয়াও গৈছিলো কিন্তু মানে সেই তেতিয়া সেই বাহিৰত গৈ মানে ফটো চটো। উঠিছিলো তাৰপিছত গুচি অহা হৈছিলে, তাত চব বস্তু আছে। বনাই থোৱা তাৰ মানে এনেকুৱা- কাঠফুলা এনেকুৱা মানুহৰ- মোৰ ত মানে আগৰ যে-
উম
হেৰি যোনবিলাক মানে বাৰ তাৰ মানে হেৰি মানুহ যে আছিলে। আদিম মানুহ, অ তেওঁলোকৰ মূৰ্তি- এনেকুৱা আৰু এইবিলাক যে প্লেইন বিলাক উলাই যে।
উম,
সেইবিলাকতে চব বনাই থোৱা আছে আৰু।
অহঁ
তাকে। তেওঁৱে ইপাৰ পা সিফালেলে ধুনীয়া দলং এখনো আছে। এ ধুনীয়া জেগা মুঠতে।
অহ', তুমি কৈ থাকোঁতে মোৰ যাবলে মন গুচি গৈছে।
অ, আৰু তাত চুইমিং পুলো আছে।
সাঁতুৰিব দিয়ে নাই?
সাঁতুৰিব নিদিয়ে এনে যে পানী ওলাই থাকে যে।
উম- উম
তেনেকে ওলাই থাকে।
উম, বহুত ধুনীয়াকে বনাই মেলি থৈছে চাগে অ।
এই যে ত' মানে তাত তুমি পিছফাল পা ৰখিলে ফল, মূলৰ লগত অকল তোমাৰ মা মূৰটো ওলাই থাকে।
অ, আমাৰ বৰ্তাহঁতৰ ল'ৰা চ'ৰা ইহঁত বিলাকক দেখিছো।
উম, আকৌ এই যে হেৰিও আছে এটা ৰুম আছে মানে সেইটো ৰুমত সোমাই গলে দৰ্জাৰে দৰ্জা মানে। টো মানে ওলাবলে দিগদাৰ হয় এবাৰ বাই, মই সৰুতে ইমান কান্দিছিলোঁ।
উ, হো- ‌হো
তে তুমি সোমাইছাঁ বুলি ক'লে আমিও সোমাই চাওঁ বুলি ক'লো।
হম,
তাৰ পিছততো এইফালে ওলাব পৰা নাছিলোঁ।
উম,
তাৰমানে আইনা চবফালে।
অহ ',
সেইকাৰনেটো চব একে মানে ন?
উম,
তাত ধেৰ আছে চব। তাত এই যে মাছ বিলাক যে
উম,
হেল্ল',
অহ',
মাছ বিলাক যে
অহ',
এই যে থাকে যে হেৰিয়ত কি বুলি কয় মানুহে ঘৰতে পোহে যে
গম পাইছোঁ অ।
সেই তেনেকাকে তাত মাছো আছে।
একোৰিয়াম
উম অ এক দ-
আছে মানে ভালেমান খিনি চাবলগীয়া বস্তু-
অ‍ঁ, তাত ধে‌ই আছে।
উম,
ওলাবা উম কেতিয়াবা মই তোমাক ধুনীয়াকে দেখুৱাই দিম।
তাকে তোমাৰ লগত ফুৱা ফুৰিলে ফুৱা হব নহবা মোক ফুৰা নহ'ব।
উম, উলাবা -উলাবা চফ চাইন্স মিউজিয়াম, কলা ক্ষেত্ৰ আকৌ এইফালে এইফালে উত্তৰ গুৱাহাটীফালে- ৰাধে, কৃষ্ণ, মন্দিৰ, আছে।
ন হৰে কৃষ্ণ, হৰে কৃষ্ণ। এই তা মন্দিৰটো বহুত ধুনীয়া তাত লৈ যাম। আৰু তাৰ লগতে দৌল-গোবিন্দ আছে।
উম,
তাৰপিছত আগতে ঘৰতে কামাখ্যাৰ কথা জানাই।
উম,
তাৰপিছত বালাজী আছে, প কৃষ্ণ মন্দিৰ আছে।
তুমি-তুমি মন্দিৰ বিলাক বহুত ভাল পোৱা নি?
অ, মন্দিৰলৈ গৈ কিবা এটা শান্তি থাকে।
উম,
মানুহ সেইকাৰণে যাব লাগে মন্দিৰলে।
উম, তুমি মই অকল অসমীয়া নহয় গোটেই ফুৰিম দেই।
হা
অ, অকল অসমেই নহয় গোটেইখন ফুৰিম।
অ‌ঁ, বেলেগ
উম, প্ৰথম আমাৰ এইখন সাত ভনী খনে ফুৰি লম।
অ, আহ, সেইটো আৰু। মইটো মই শ্বিলং গলো।
উম,
অৰুণাচল গ'লো।
অ
অসমখনতো আছো তিনটা ফুৰি পাইছো আৰু। তুমি?
উম,
এইটো বেছি ফুৰা আছে ন।
মই শ্বিলং কি মেঘালয়।
উম,
উম, মিজোৰাম,
উম,
তাৰপা তোমাৰ অৰুণাচল অসম সাত ভনী চাৰি ভনী ফুৰিলো, চাৰি ভনী মানে আমাৰ অসমখনতো আমাৰ নিজৰে আৰু।
সেইটোৱে।
উম, চাৰিভনী পুৰা হল আৰু তোমাৰ তিনি ভনী আছে।
উম। হ'ব দে।
উম হব।